টিঙৰ বিষয়ে কথা পাতো দিয়া। তুমি শ্বপিং কৰি ভাল পোৱানে?
হয় মই শ্বপিং কৰি বহুত ভাল
অ', তুমি মইয়ো ভাল পাওঁ। তুমি অনলাইন শ্বপিং কৰি ভাল পোৱা না অফলাইন শ্বপিং কৰি ভাল পোৱা?
মই বেছিকেলি মই অনলাইন শ্বপিঙেই কৰোঁ অফলাইন শ্বপিং কেত কেতিয়াবা কেতিয়াবাই কৰোঁ আৰু অনলাইন শ্বপিং মানে বহুত ইজিও হয় ন ঘৰৰ পৰাই কৰিব পাৰি সেইকাৰণে। ত মই বেচিকেলি মানে অনলাইন অনলাইন শ্বপিঙে কৰোঁ।
হয় নেকি লাষ্টটাইম তুমি অফলাইন অফলাইন শ্বপিংটো কি কি কৰিছিলা?
মই অফলাইন শ্বপিং কৰিছিলো এটা টি চাৰ্ট কিনিছিলো আৰু এটা চুজ কিনিছিলোঁ।
অ', অফলাইন বাৰ্গেনিং কৰা নে তুমি?
হয় মই বাৰগং কৰো কেতিয়াবা মানে বাৰ্গেনিং মানে এটা দোকানৰ পৰাই আৰু নিদিলে আৰু আকৌ বেলেগ দোকানত যাওঁ আৰু বাৰ্গেনিং নহ'লে আৰু। যি যিহেতু দামটো অলপ মানে যোনটো দাম কমফৰ্টেবোল নহয় আৰু। সেইকাৰণে আৰু তুমি কৰা নে বাৰ্গেনিং?
বাৰ্গেনিংটো বাৰু মই কৰো। তেনেকুৱা তেনেকুৱা নহয় নকৰো আৰু আজিকালিতো কাপোৰৰ দোকানত তুমি জানাই। অলপ ৰেটটো বাঢ়াইকৈ কয়। তাৰ কাৰণে বাৰ্গেনিং কৰা হয়, বাৰ্গেনিং কৰোঁ। লাষ্ট টাইম লাষ্ট টাইম কোনটো মাৰ্কেটত গৈছিলা?
লাষ্ট টাইম মই গণেশগুৰিত গৈছিলোঁ।
গণেশগুৰিত হয় তুমি ব্ৰেণ্ডেড ব্ৰেণ্ডেড খাব ব্ৰেণ্ডেড লোৱা নে এনে আনব্ৰেণ্ডেড লৈ লোৱা আৰু।
মই ব্ৰেণ্ডেড বুলি একো এইটো কথা নাই আৰু যি কাপোৰ পচন্দ লাগে এইটো লৈ লওঁ আৰু ইমান ব্ৰেণ্ডেড নাচাওঁ আৰা
হয় নেকি আহ।
মানে ব্ৰেণ্ডেড
অ ব্ৰেণ্ডেড চাওঁ বাৰু তেনেকুৱা নহয় বেয়া নলগা তেনেকুৱা মই বেছিকিলি ব্ৰেণ্ডেড কাপ কাপোৰেই লওঁ আৰু মই ব্ৰেণ্ডেড কাপোৰবোৰ এনে বেছিতো মই নাইকৰ লওঁ নাইকৰ বহুত ভাল লাগে আৰু। তোমাৰ এটা আছে আহ পুমা বুলি জানাই চাগে। সূইটো ব্ৰেণ্ডৰ তাৰো বহুত।
সেইটোৱে আচ্ছা।
আৰু তুমি এনেকুৱা কিবা ব্ৰেণ্ডেড কাপোৰ লৈ পাইছানে?
মই নাই এনেকুৱা মই ব্ৰেণ্ডেড নলওঁ আৰু।
হয় নেকি কিয় তোমাৰ ব্ৰেণ্ডেড কাপোৰটো কিয় ভাল নালাগে ন তেনে।
নহয় মই ব্ৰেডড বুলি ক কথা নাই আৰু মোৰ যি কাপোৰ ভাল লাগে মই সেইটোৱে চাই পচন্দ কৰি লওঁ কাপ কাপোৰৰ কোৱালিটি চাওঁ এইটোৱে আৰু ইমান ব্ৰেণ্ডেড বুলি নহয় ব্ৰেণ্ডেড কাপোৰৰ কোৱালিটি ভাল থাকে কিন্তু মই যিহেতু মানে এনে শ্বপিং কৰি যাওঁ যোনটো কাপোৰ অলপ পচন্দ লাগে আৰু ব্ৰেণ্ডেড কাপোৰতো যি মানে বিচাৰো সেইটোতো নাপাওঁ ন। কেতিয়াবা এনেকুৱা হয় সেইকাৰণে আৰু যি কাপোৰ ভাল লাগে কোৱালিটি চাই কিনে লওঁ আৰু কোৱালিটিও হ'ব লাগে আৰু তাৰ মানে- মানে প্ৰাইজো অলপ মানে ঠিক দামত হ'লে আৰু লৈ লওঁ।
অ প্ৰাইজ দাম হলে মিলিলে তুমি লৈ ল'বা।
হয় হয়।
অ' তুমি এনেই চুজ কিহৰ পিন্ধা?
মই চুজ এনেকা মই ক'লো তোমাক যে মই ব্ৰেণ্ডেড কাপোৰ নলওঁ ন চ সেনেকা- কাৰণে মই অঁ কাপোৰ জোতা মই ব্ৰেণ্ডেড নলওঁ।
অঁ' আজিকালি- ত' বহুত মল বোৰ খুলিছে তোমাৰ কাপোৰৰ জানাইছ-
হয় হয়।
তুমি বিশাল মলত যাই পাইছা নে?
অঁ' যাই পাইছো।
অঁ তাতেতো এতিয়া ভাল লাগে। তাতে তোমাৰ কাপোৰৰ প্ৰাইছো অলপ- ঠিকেই আছে ইমান হায়ো নহয়।
হয় হয়।
আঁ তোমা এনেই- তুমি এনেই আহ- ক কোনটো মাৰ্কেটত বেচি যোৱা?
মই বেচিকেলি মই এনেই অফলাইন গলেতো এনেই বিশালতে যাওঁ।
অঁ'
অফলাইন হলে বিশালত যাওঁ, পেন্টালোনচত- ত ধৰক পেণ্টালুনচত অলপ দামৰ দামৰ ৰেট মানে বেছি আছে ন, - সেইকাৰণে বিশালত অলপ ঠিকে আছে সেইকাৰণে বিশালতে যাওঁ আৰু বিশালত।
অঁ তুমি অনলাইনৰ পৰা অঁ কোনটো প্লেটফৰ্ম বেছি ইউজ কৰা?
মই অনলাইনৰ পৰা কিত মই মিছো আৰু ফ্লিপকাৰ্টেই বেছি ইউজ কৰোঁ।
অঁ দুটা অঁ এমেজন।
এমেজন ইউজ নকৰোৱে এম এমেজন- ইমান ইউজ নকৰো আৰু বেচিকেলি মই আ মিছো আৰু ফ্লিপকাৰ্টেই ইউজ কৰোঁ।
অঁ' অঁ'
হয় আৰু তুমি অনলাইন শ্বপিং কৰা নে?
অনলাইন শ্বপিং কৰোঁ মইও, অঁ।
আৎচ্ছা।
এনেই প্লেটফৰ্মটো তোমাৰ মই ফ্লিপকাৰ্ট ইউজ কৰো বেছিকেলি, লাষ্ট- টাইম মই এয়াৰবাড্ছ লৈছিলো।
আৎচ্ছা হয়। আৰু তুমি কি অনলাইন শ্বপিঙৰ কি ভাল পোৱা তুমি বেছিকে? মানে কি এডভানটেজেছ আছে আৰু মানে ডিচএডভানটেজেছ কব পাৰিবা নেকি?
অঁ তোমাৰ অনলাইন শ্বপিংৰ তোমাৰ এডভান্টেজ কব গলে ফ্ৰিক- ফিক্স প্ৰাইচ থাকিব আৰু তোমাৰ ইমান হায়াৰ- তুমি চাব পাৰিবা কোৱালিটিও ৱৰেণ্টিবোৰ থাকিব পাৰিবা, আৰু- কিবা ইলেক্ট্ৰিক বস্তু ল'লে তুমি তাৰে ৱাৰিং- টিবোৰ চাব পাৰিবা আৰু ক্লেমো কৰিব পাৰিম লাষ্ট টাইম- মই আ ইয়াৰবাড্ছ লৈছিলো সেইটো ৱাৰেণ্টিও ক্লেইম কৰিছিলো, সেইটো আৰু। অফলাইনততো প্ৰাইচো বেছি কয় আৰু ৱেৰেণ্টিৰো ইমান সেইটো না-
আচ্ছা।
তুমি অনলাইনত এনে তোমাৰ দিয়া এডভান্টেজ আৰু দিছ এডভান্টেজ কি কি আছে তোমাৰ এনে? কি ভাল লাগে অনলাইনত আৰু অফলাইনত?
মোৰ অনলাইনতে এইটোৱে ভাল লাগে যে মই ঘৰৰ পৰা আৰু কাপোৰটো মানে যাব নালাগে আৰু। ফিজিক্সেলি মানে চাই যাই কেনে চাব নোৱাৰি ন সেই টো ডিচ এন্টমেত আছে কিন্তু এটা ভালো হয় যে ঘৰৰ পৰাই চাব আৰু বজাৰলৈ যাব নালাগে, ঘৰৰ পৰাই ভাল চাব পাৰি আৰু এইটোয়ে হয় ফিডবেক বোৰ চাব লাগে, আৰু মানুহ ৰিভিউ বোৰ চালে আৰু ভালে হয়। বস্তুতটো ভালকে চালেতো ভালে হয়, সেইটোৱেই। সেইটোৱে এডভানটেজে হয়, আৰু ডিচএড ডিচএডভানটেজেছ হয় যে মানে কি কেতিয়াবা কাপোৰ মানে যোনটো অৰ্ডাৰ কৰোঁ এইটো বেলেগ আহি যায়, এইটো হয়। কেতিয়াবা ৰিটাৰ্ণ কৰিলে মানে পইচাটো আহাৰ পেমেন্টটো হোৱাটো অলপ মানে এইটো হৈ যায়। সেইকাৰণে।
অ', এইটোও হয়। তুমি কেতিয়াবা ইনষ্টা ইয়া ফেচবুকৰ পৰা অনলাইন শ্বপিং কৰি পাইছানে?
ইনষ্টা ফেচবুকৰ পৰাতো মানে কোনোবা মানে মানুহে অ', হয়। টোতো হয়, কিন্তু মানে কৰি পোৱা নাই কেতিয়াবা মানে ইনষ্টাত কোনোবা ৰৰিলচ বনাই কিনে কাপোৰৰ এইটো কৰে ন। সেইটো চাই কিনে কেতিয়াবা কৰো লিংকটো খুজি কিনে তেতিয়া শ্বপিং কৰোঁ।
হয় নেকি? অ', তোমাৰ কেতিয়াবা অনলাইন শ্বপিঙত কিবা স্কেম তেনেকুৱা কিবা হৈছে নেকি?
নাই হেনেকুৱাতো একো হোৱা নাই। ইষ্কেমটো হোৱা নাই। মোৰ ফ্ৰেণ্ডৰ লগত হৈছিলে এবাৰ। তাই মানে কাপ আকৌ অৰ্ডাৰ কৰিছিলে আকৌ ৰিটাৰ্ণ কৰাৰ টাইমত মানে কাপোৰতটো ৰিটাৰ্ণ হৈ গল, তাৰ পিছত মানে অ পইচাটো অহা নাছিল, পেমেন্টটো মানে আকৌ আকৌ ৰি তেনে এইটো কৰিছে, তাৰপিছত মানে আকৌ এইটো ল'ব কাপোৰ ল'বলৈ আহি গৈছিলে কিন্তু পইচাটো মানে পোৱা নাই তাই সেইকাৰণে মানে এইটো মানে তাৰ লগত স্কেম হৈছে আৰু। হেটোতো মোৰো তাতে এনেকুৱা হোৱা নাই কেতিয়াও।
পোৱা নাইহি?
অ', অ', তাই পোৱা নাই পইচা পিছত।
পইচাও নাপাল কাপোৰো নাপাল বাৰু, এনেকুৱা হল নেকি? অ'। মানে কাপোৰ লৈ গ'ল আগতে ডেলিভাৰীয়ে, আৰু পইচাটো অহা নাই।
হয়, আৰু তোমাৰ লগত হৈছে নেকি এনেকুৱা স্কেম?
তেনেকুৱা মানে মই একবাৰ ইনষ্টাত চাইকে একবাৰ কাপোৰ অৰ্ডাৰ দিছিলোঁ। আ, তাৰপিছত তোমাৰ কাপোৰৰ জেগাত বেলেগ বেলেগ পেণ্ট টি চাৰ্টৰ জেগাত আ, চাৰিটামান স্প পৰৰ্টিং আহি গৈছে। তাৰপিছত ৰিটাৰ্ণ কৰোতে ৰিটাৰণ অপচনে নাই বাৰু। এইটোৱে কথা, হা এইটোৱে ষ্কেম হৈছে, এনে ফ্লিপকাৰ্টৰ পৰাতো তেনেকুৱা হোৱা নাই ইষ্টাৰ পৰাই লৈছিলোঁ মই ইনষ্টটাৰ পৰা, তেনেকুৱা। অ', হেইটোয়েই।
উম।
এনে মানুহে তো তুম তুমিতো লাষ্ট টাইম কি অৰ্ডাৰ কৰিছিলা অনলাইনৰ পৰা?
মই অনলাইনৰ পৰা এটা শাৰি অৰ্ডাৰ কৰিছিলোঁ।
হায়।
হয়।
শাৰী?
হয়, শাৰী অৰ্ডাৰ কৰিছিলো এই টো মানে কি হ'ল মানে অনলাইনত মানে এনেইতো মই বেছিকেলি মই ইউজ কৰো বেছি মানে অনলাইনেই ইউজ কৰো। মানে এইটো শাৰীটো অৰ্ডাৰ কৰিছিলোঁ তেতিয়া কি হ'ল শাৰীৰ মানে কালাৰটো বেলেগ আহি গ'ল।
হয় নেকি?
হয়।
আহা কালাৰটো বেলেগ হৈ গ'ল।
হয় হয়।
আ কিমান তোমাৰ কিমান প্ৰাইচত অৰ্ডাৰ কৰিছিলা?
ফাইভ হাণ্ড্ৰেডৰ।
অ ফাইভ হাণ্ড্ৰেডৰ তাৰ পিছত ৰিটান কৰিবানে কৰিলানে না কৰা নাই বাৰু?
কৰা নাই আৰু মানে এইটো।
মানে লৈ ললা আৰু কালাৰটো বেলেগ থকা পিছতো লৈ ললা তুমি।
হয় হয় হয়।
আ, শাৰীটো পিন্ধিলানে নাই?
হয় পিন্ধিলোঁ।
এনে কমফৰ্টেবল নে অনলাইনৰ শাড়ীবোৰো?
অঁ কমফৰ্টেবলে হয়।
হয় নেকি আ। এনে তোমাৰ অ কাষতে মাৰ্কেট, শ্বপিং মল এনেকুৱা তেনেকুৱা কিবা আছে নেকি শ্বপিং চেণ্টাৰ বা শ্বপিং মল ডাঙৰ - ডাঙৰ?
আছে উম কাষতে মানে এইটো বিশাল মাৰ্কেট আছে আৰু এনে আৰু অ বিশাল মাৰ্কেট আৰু নৰ্মেলি এনে মাৰ্কেটবোৰ আছে।
বিশাল মাৰ্কেটবোৰ আছে।
হয় হয়।
আহ, বিশাল মাৰ্কেটৰ পৰা আমাৰ আমাৰো তেনেকুৱাই ভাবা আমাৰ ঘ ঘৰৰ কাষতে এনেই ডেলি মাৰ্কেটো লাগে। তেনেকুৱা কিছুমান জেগাত ডেইলি মাৰ্কেট লাগে আৰু আমাৰ তাতে সোমবাৰে সোমবাৰে আমমা আ মাৰ্কেটো লাগে আৰু ঘৰক কাষত আৰু চাৰি কিলোমিটাৰমান দূৰত এটা বিশাল মাৰ্কেট আছে ডাঙৰ তাতে তাতে যাওঁ কেতিয়াবা এই এতিয়া অ এতিয়াতো গৰমত আ তোমাৰ অনলাইন শ্বপিঙে কৰা ভাল হয় নেকি?
হয় হয়, হয় অনলাইন শ্বপিং কৰ অ হয় গৰমৰ দিনতো যাই কি নাই আৰু সেইটো, সেইকাৰণে অনলাইন শ্বপিংয়েই ভাল গৰমৰ দিনত।
আহ, উম যেনেকুৱা গৰম। সেইকাৰণে অনলাইন তুমি ভাবা অনলাইন শ্বপিঙে ভাল। অ মইয়ো ভাবো তেনেকুৱাই অনলাইন শ্বপিঙে কৰা ভাল।
হয়।
উম। এনে তুমি ঘৰৰ সামগ্ৰীবোৰ তুমি ফেমিলিৰ লগত এইটো আহ এইটো শ্বপিং কৰিব যোৱা নে অকলে যোৱা এনেই মাৰ্কেটত গ'লে?
মই মাৰ্কেটত গ'লে কেতিয়াবা ফেমিলিৰ লগত যাওঁ কেতিয়াবা ফ্ৰেণ্ডৰ লগত যাওঁ।
হয় নেকি, এনে কেনেকুৱা ভাল লাগে। তোমাক মাৰ্কেটত ফ্ৰেণ্ডৰ লগত গৈকে ভাল লাগে না ফেমিলিৰ লগত যাইগে ভাল লাগে তোমাক?
এনেইতো ফেমিলিৰ লগতে যাই কিনে ভাল লাগে কেতিয়াবা মানে মই এইটো ডিচাইড কৰিব নোৱাৰিম ন। যে মানে নোৱাৰো যে ডি ডিচাইড কৰিব কোনটো কাপোৰ ভাল হয় এইটো মানে ফেমিলিয়ে কেতিয়াবা চুজ কৰি দিয়ে সেইটোয়ে ভাল আৰু। আৰু বাৰ্গেনিং কৰা কৰিব নোৱাৰিলে কেতিয়াবা ফেমিলীয়ে কৰি দিয়ে বাৰ্গেনিং।
অ।
সেইকাৰণে আৰু তোমাৰ কোৱা তুমি কাৰ লগত যোৱা?
এনেইতো মই ফ্ৰেণ্ডৰ লগত যায়ে ভাল পাওঁ যেনেকুৱা নহয়, ফেমিলিৰ লগত বহুত কম যাওঁ। অ দিয়া ঠিক আছে থেংক ইউ হ ঠিক আছে দিয়া থেংক ইউ।
অ অ।